হেল্ল'।
অ, কি কৰিছা?
এয়া বহিছো এনেই, তই কি কৰিছো?
অঁ ময়ো এ ভাগৰ লাগিছে বহি আছো।
উম ভাত খালি?
খালোঁ।
ভালেই নে?
উম ভালে আৰু।
উম ল'ৰা কি কৰিছে?
ল'ৰা আছে ভাত কেইটা খাই বিচনা লৈ গৈছে।
উম, পৰীক্ষা এটাই হ'ল সিহঁতৰ?
আ হ'ল-হ'ল।
শুনি আছো বা তাৰপা ফিল্ডলৈ গৈছিলো তাৰ পৰা আহি গা-চা ধুই মেলি এতিয়া আমি বহি আছো বাও।
উম, ভাত পানী নাই খোৱা।
ভাত নাই খোৱা মায়ে সাজিজে আছে।
অ।
তাকে অকমানি ছোৱালীয়ে ভাত খাই আছে। সুধা-সুধা কে খাব লাগে তেন
উম, মইযে পথাৰলে গলো যে।
উম।
একদম গ কাল দি
পথাৰলৈ গৈছিলি?
গৈ আছিলো অ।
উ, উম আমাৰ পথাৰলৈ যাবলৈ হোৱাই নাই মায়েহে আজি হেৰি পঠিয়া তুলিছিলেগে আজি।
অ, কেতিয়া দিব বোকা?
বোকা জানো কেতিয়া দিয়ে, গম নেপাও। তাৰপিছতে আকৌ কালি অলপ কালি না পৰহি দিনাখনি বাইহঁতৰ দিছিলে।
আহ। আহ।
গৰম বন্ধ দিলে নেকি ল'ৰাহঁতৰ?
নাই দিয়া।
কেতিয়া দিব?
উম, কাইলৈ দিয়ে ব, ন, কি হ
ত্ৰিছদিনীয়া নহয় জানো, ত্ৰিছ দিনীয়া নে, একত্ৰিছদীনিয়া?
ত্ৰিছ।
কাইলৈ দিব হ'বলা।
ত্ৰিছদিনীয়া, অ।
অ।
তাকে আমি আজি তহঁতৰ তালৈ যোৱা কথা কথা আছিলে, তাৰ পৰা পইচা হেৰি কৰিব নোৱাৰিলে কাৰণে আজি নাযায় হেনো। দুই তাৰিখ মানেহে যাব চাগে।
অ', মই কৈছোঁ, মই বোলো পইচা, পাপা পইচা হই লওক ৰ।
উম্, সি আকৌ উৎপাত কৰি আছে যাবলৈ।
এ, এমাহ থাকিব হেৰি।
কি।
নহয় এ, মেলা এমাহ থাকিব।
অ', গম পাইছোঁ, এতিয়া হেৰি জুন কি কয় এইতো এতিয়াতো জুন। ঐ, জুলাই। জুলাই নহয় জানো। অ', জুনৰ কেই তাৰিখৰ পৰা আৰম্ভ হৈছিল, অ', তাকে।
এ, আৰম্ভ কালি পৰশিৰ পৰা হৈছে।
অ', বই হৈছে বুলিহে কব পাৰি, অ', টিকেট কিমান।
সোমাওতে দহ টকা, এনে জলপৰিত চাবলৈ হ'লে মানে দেৰশ টকা।
এটা, এটা মানুহৰে।
অ',
মানে, এজনতে দেৰশ টকা।
অ',
ৰাম, তেনেকে হ'লে দেখোন আৰু কি চাবা জলপৰি।
সেয়াহে আকৌ। বাকীবোৰ কিবা-কিবি চাব উঠিবলৈ চাবলে হ'লে মানে, পঞ্চাশ টকা, ষাঠি টকা তেনেকে।
উম্, তাকেও ইমান দাম ইমান লৈছেঁ।
উম্, মই ল'ৰাক কৈছোঁ, মই বোলো ত ল'ৰাক কৈছোঁ, মই বোলো তই পইচা সৰহকে লৈ আহিবি।
উম্
মোক, মই মোৰ হেৰিয়ত ভৰাই দিব কৈছোঁ।
অ',
তাৰ হাতত দি দিলে, সি যি তি খাই, খৰচ কৰি পেলাব নহয়।
উম্,
অ', বাপেকো আহিব পাৰে, ঠিক নাই।
এতিয়া, বাপেক গ'লে, মই নাযাওঁ আৰু হেৰি কি কয়, গ'লে মানে
অ', কেলে।
এনেই।
উম্।
চাবলে মন আছে বাৰু হেৰিটো।
উম্,
মেলা।
উম্,
তাকে, আমাৰ লগৰ কেইজনীক লগ ধৰিছো, সিহঁতে কিনো কৰে জানো।
অ'
পইচা নাই, পইচা নাই, সিহঁতিও কৈ আছে।
অ'
এইবিলাক চাবলৈ গ'লে মানে, পইচা অলপ সৰহকে লাগে।
উম। হওঁতে হ'লে হে ভাল।
উম।
এ, আমাৰ নিচিনা মানুহে ক'ৰ পৰা নো সৰহকে পইচা পাবিও, চাকৰি বাকৰি নথকা। মানুহ, হাজিৰা কৰা মানুহ।
উম, আজি তই ক'ত মাতিৰুব গৈছিলি?
এই ওচৰৰ।
অহ'
মামা ঘৰতচ উম।
উম, আমাৰ এই ফালে এইবাৰ হাজিৰা ওলোৱাই নাই।
উম।
এতিয়া ওলোৱাই নাই, মানে। মই হেইদিনাখন সুধিছিলো, এতিয়ালৈকে পোৱাই নাই বাৰু, হাজিৰা।
উম।
আমাত আমাৰ ইয়াত পাবলৈ টান, ৰুৱনী।
অ'
নোৰোৱে যে, মানুহবোৰে।
আমাৰ আকৌ ইয়াত এনেও ৰুই দিয়ে, গৈ পেলাই আকৌ ইঘৰে সিঘৰক ৰুইও দিয়ে।
অ' সেইয়াই আকৌ। সেইফালে, আমাৰ সেইফালে ভাল। ইয়াত বেয়া, ইয়াত নাযায়, কোনো নাযায়।
উম।
ৰু'বলৈ, যাবলৈও লাজ লাগে।
অহ' উম। পৰিয়ালৰ মানুহ সোপাও নাহে নেকি, ওচৰৰ? অ' সেইকাৰণে বেয়া আৰু।
উম।
কৰি দিবই লাগে, নিজকনো হয় আনকণো হয় পুটুককৈ।
এতিয়া আজি যা গ'লো যে এই লোকৰ কথা ভাবিলে নহয় বোলো গ'লো আৰু।
উম। আৰু কোন গৈছিলে? ওচৰে কোনোবা গৈছিলে নে অ' অ'
সেইফালে আদিবাসী আহিলে।
অ' অ'
তাৰাপা সিহঁতৰ ঘৰ ৰুৱনী ঘৰ মানুহজনী থাকিলে, মানুহজনী থাকিম বুলি কোৱাৰ দেখিহে গ'লো বাৰু।
উম, উম।
আমাৰ এইফালে ভাল আৰু আমাৰ বাৰু হেৰি কি কয় এইতো মাটি হাল বালে গোটেইখন হাল বাই থৈ যায় যে একেইদিনাখনে বোকা দি দিয়ে মানে।
উম।
তাৰপিছতে, বোকা দি মেলি। এ হেইদিনাখনে ৰুৱনী ঢেৰ আহি যায়। আৰু কিছুমানে এনেই আহি যায়, আমাৰ পথাৰত ৰুই আছে বুলি।
উম উম।
সেইকাৰণে ভাল আৰু।
ভাল তেনেকা হ'লে, উম। ইয়াত পাবলৈ টান।
উম, তুমি টাউনীয়া জেগাৰ যে।
উম। আমাৰ ঘৰ ডখৰ কি কৰোঁ জানো? আমাৰো ৰোৱনি লগাব লাগিব, পাম নে নেপাম। টাউনতহে ৰুমগে।
উম, অকণ দ নহয় জানো?
উম।
এইবাৰ জোক ওলাইছে নে নাই?
এ তাকেই, অথনি কৈছোঁ, মই বোলো মই জোক ওলালে নোৰোও দেই। আজি জোক নাই ওলোৱা বাৰু, আজি বাম সেইডোখৰ।
অ'।
পানীও নাই তাকো, তাৰ পৰা সেই এই দহত হেনো ওলাব চাগে, দহৰ ওলাব ডাঙৰ ডাঙৰ ওলাব দহত, মই নোৱাৰো দেই।
আমাৰ বাৰু এইফালে জোক চোক ইমান ওলোৱা নাই, এই শামুকহে ধেৰ ওলাইছে।
উম।
কিন্তু খাইনে জানো শামুকটো। গোল গোল হৈছে। শামুক। ধেৰ শামুক ওলাইছে, উম, বা বেমাৰৰ কাৰণে ভাল হয় ন।
উম। মই নাখাও নহয়, ই তই তেনেকুৱা লাগ তাকেহে এইটো বেয়া দে দেৰিয়া বিজল বিজল হ'ব বুলি ভাবিবি। মই নাই খোৱা নহয়, মই চকুৰ কাৰণে খাই দিলোঁ নহয়। চকু ভাল হ'ব কাৰণে খাই দিলোঁ নহয়, আমাৰ কেলে হেৰি এই উম, এহঁতৰ সেই তাৱেকৰ মানুহজনী চকু এটা সৰু হৈ গ'ল নহয় তাইৰ চকুৰে নেদেখি!
অ'।
মই সেইটো ভয়তে মই সেইদিনাখনি এটা ভিন দৈ আনি বনালে, প্ৰথমতে বইল কৰিলে। বইল কৰি পেলাই, তাৰপা সেই সেইটো উলিয়াই পেলাই, তাৰপা একদম মচলা চচলা দি সেইটো কাটি ল'লে, মাংসৰ গতে কাটিব, কাটি মচলা চচলা দি, পিয়াঁজ চিয়াজ সৰহকে দি নাম বনালে, তাৰপা একদম চকুমুদি একপিচ খাইছোঁ দেই প্ৰথমতে, একদম। উম চকু চকু ভাল হয়, হেৰি চেৰী কৰাই ভাল হওক মুঠতে। মানে চকু ভালে থাকক বুলি আৰু। ত' খাই অলপ ভাল লাগিলে খাই। ত' বিজাল বিজাল সেইবোৰ একো নাহে মানে, সেনেকুৱা নিচিনা হ'ব, কিন্তু এই একদম মাংসৰ নিচিনা লাগে খাই।
অহ। এই সুপি সুপি খাই যে, কিবা ঘিন লাগি যায় মোৰ।
এই সেইটো বেলেগ। সেইটো সেইদে, আমাৰ সেইদে নেখায়, আমাৰ একদম মছলা চচলা দি বনাই।
মাটিমাহৰ সতিও বনায় কিছুমানে।
উম, আমাৰ হেইতে নবনাই, আমাৰ মছলা দি বইল কৰি লৈ তাৰপা, অ' উলিয়াই লয়। নহয় সেই তে নহয় সেনেকেই বইল কৰি লয়।
অ'।
খোল খোলাই চুলাই বইল কৰি লয়, বইল কৰি পেলাই তাৰপা সেই পিং পিং এটা ল'ব, পিং এটা খুচি খুচি
আ।
উলিয়াই দিব।
উম, উম। তাৰপা সেইখিনি আকৌ ভাজি দিয়ে।
অ'।
উম।
কাটিলৈ কাটিলৈ ভাজে।
উম, উম। হ'ব তেতিয়া দে, মই কাম অকমান কৰুম দে।
অ' হ'ব।